হেল্ল'।
অ শুনিছা নে? শুনিছা নে নাই?
শুনিছো শুনিছো।
কি কি কৰি আছ?
এ ভাতটো সোনকালে বনাই দিবলৈ তাকে যো যাৰ কৰি আছো।
অঁ অঁ অঁহ।
আমাৰ আকৌ জুইত বনো জুইত বনোৱাহে।
অ সেইটো হয় বাৰু, কেলে গেছ কি হ'ল?
এ আমাক গেছত বনোৱা নেখায়।
অঁ অঁ।
মানে খায় আৰু ধৰ এতিয়া জৰুৰী হলে বন বনোৱাটো বেলেগ কথা। এনে নৰ্মেলি আমাৰ গেছত খোৱা নহয়। দেউতাই মানে বেয়া পায় খাবলে আৰু গেছত খোৱাটো ইমান ভালো নহয়তো।
সেইটো হয় বাও আমাৰো গোটেই হেৰি পৰাপক্ষত জুইতে বনাই।
একদম জুই পাব লাগে গৰম গৰম দিনত দিগদাৰ আও অকমান।
ব্যৱহাৰ কৰিব গাটো পুৰি যোৱা গতে লাগে, হয় নহয় বাও?
এই গেছৰ দাম দাম যিডাল বাঢি়ছে দেখিছ নাই?
এই সেইটোকে কৈছো।
উম নোৱাৰি। বাকী ঘৰত খবৰ ভাল নে তহঁতৰ?
আছে আও যেন তেন, তহঁতৰ কচোন?
আমাৰো মোটামুটি ঠিকে আছে ত এটিয়া হেই মা নোৱাৰে।
অঁ।
এ ভাত বনোৱা দায়িত্ব মোৰ।
অ অ তাৰাপা মাটি ৰুই আছে নহয়?
মাটি যোৱা দুদিনে বোকা হোৱা নাই।
অহ।
বাকী এতিয়া হ'ব লাহে লাহে।
অঁ অঁ।
তাকে আমাৰো সেই কালিয় পৰা ৰুব লৈছিলো কালি এডৰা অকলেই ৰুলো বাও মই।
অহ।
তাৰপিছত আজি হে ভন্টিয়ে ভাইটিয়ে লগতে গৈছিলে অলপ ৰুলো তাৰপা ৰুলে মেলি চা এঘাৰটালৈ ঘৰ আহিলো ইমান ৰ'দ- তোৰ লাই আহিলে গাটো বেয়া লাগি গ'লগে।
আচ্ছা।
তাৰ পৰা এতিয়াৰ পৰা কিবা বহিবও নোৱাৰি নহয় গম পাও নে ইমান পিঠবোৰ বিষাই আছে নহয়।
এ হয়য়ে দ মাটি চাগে?
অ দ মানে দ দ নহয় কিন্তু বোকাটো বহুত বেছি।
সেইটোৱে কৈছো মানে বেছি বোকা মাটি আৰু।
উম।
একো নাই দেই ভালে এতিয়া কৰ পিছত বিয়া হৈ পেলাই ভাল হ'ব।
এ আমি বাৰু মই বাৰু হেৰিৰ পৰা কৈ আহি যাওঁ পাপা যে হাতৰিছিলে। তোৰ তেতিয়াৰ পৰাই কৰি আহিছো।
নহয় ডাঙৰ কথাটো হল তোমাৰ ছোৱালী ছোৱালীহে যে অকল মানে- ডাঙৰ, সেইটো কাৰণে তোমাক গোটেইখিনি কাম কৰিব লাগিব গম পাইছো।
সেইটোৱে এতিয়া। দিবহি হয় নহ'বও।
সেইটোৱে সেইটোৱে। অ চব কাম কৰিব লাগে না জীৱনটো এবাৰহে পাবি গোটেইখিনি কাম বেয়াভালে চব কাম কৰিবি। মোৰ কথা সেইটোৱে, মানে বেয়াও বেছি বেয়া কৰিলেও বেয়া ধৰ।
সেইটোৱেয়ে বেছি বেয়ালে গ'লে বেয়া বাৰু।
লিমিটত থাকি বেয়া বেয়া কাম কৰিব লাগে।
উম সেইটো হয় বাওঁ।
নহয় বেয়া কাম কৰিবই নালাগে।
তাকে।
বাকী সেইটো মাছৰুম প্ৰজেক্টটো কি হৈছোগে ক মোক ক মাছৰুমৰ প্ৰজেক্টো কি হৈ হৈছেগে?
অ মাছৰুমৰ প্ৰজেক্টটো মানে তো মই ফটোকপি মাৰি দিম চাবিচোন।
অ অ।
চাই মেলি মোক-
অ এইকপি এইটো, হেৰিয়াৰ। মাছৰুমৰ মানে এইটো তৰপতো অকমান হেৰি কৰিব লাগে না দুৱা আঙুল দুৱা আঙুল তৰপ থাকিব লাগে তেতিয়াহে ভাল হয়।
এ মই তেনেকে কৰি থৈ দিলো আকৌ।
অই শুন না ঢুকা এটা হৈ গ'ল নহয়।
কি?
মই মানে মিট মছলা আনিছিলো দেই মিট মছলা মোক কলে সেই- এই কাগজৰ পেকেটটো লৈ যোৱা এইটো দচ টকা।
অহ।
মই কাগজৰ পেকেতটো লৈ আহিলো।
আহ।
মই ভাবিছোঁ এইটো চাগে বেছিকৈ থাকিব কিন্তু হেৰি যে পেকেটত যে পাঁচ টকীয়া যিনি যিটো মিট মছলা যে থাকে।
অহ।
সিমানটোৱে বা দচহ টকীয়াটোত মাত্ৰ পেকেটটোহে কাগজৰ পেকেট ঢুকা হৈ গ'ল।
উম চাই আনিব লাগিছিল আকৌ।
হয়। এ চাই মোক কৈছে বোলে এড্ৰীলইটো লৈ যোৱা এইটো ডাঙৰ দচ টকা লত দুটা এনিয়াতকে এটাকে লৈ যাওঁ সৰুটো দিয়ক এটাকে দিয়ক।
এ
কোম্পেনীও মানে আজিকালি থাৰ্ডক্লাচ হৈ গৈছে পুৰা
এ একেবাই তই চাবিচোন হেৰি এইটো কি বুলি কয় এই লেইজ চিপচটো হওঁক তোৰ এনেকুৱা মানে যিবো চিপছ আছে তই চাবিচোন কেই পিচ থাকে
অ সে চিপছৰটো আও কবই নালাগে কিন্তু তই যদি এই বিশাল কিবা কিবি তেনেকুৱা মেগামাৰ্টৰ পৰা যদি আন
অহ
তেতিয়া গলে অকণমান ঠিক থাক ঠিক পায়
ঠাই মানে তেতিয়াই তো কম দামতে ধৰি লও অকমান হেৰি পাই গম পাওঁ নে নাই
সেইটোৱে সেইটোয়ে
আও সেহেতি ভালো কয় তোৰ অ কুৱানটি আৰু সেইটোৱে আৰু মই সেদিনাখন মানে কি হ'ল এই গৈ গৈছিলো লগৰ এজনীৰ লগত
অহ
তাৰপিছত মানে এইটো কি হয় হোষ্টেলত যোনবোৰ ল'ৰা-ছোৱালী থাকে নহয় তেহেটি তোৰ ধৰি লও অফাৰ দি আছে ন এটাত বাই ওৱান গেট ওৱান ফ্ৰী যেনিবা দেই
অহ
দুটা আছে তই যেনিবা দুটাৰ মাজতে একাণ পইচাটো এটাই দিব লাগিব ন এটা বস তৰে পইচাটো কিনি এবাৰ ফ্ৰীহে ঠৈ দিয়ে দুটাই ভাগ কৰি ল
অ অ
হয় মানে তেনেকে আনিবলৈ ভাড়া দি আমি মানে বস্তুবোৰ তেনেকে আনো তাত
আগতে আমি ধৰ এতিয়া এতিয়াহে স্কুটি লৈ যাওঁ লখিমপুৰলে আগতে গড়িত যাওঁ গড়িত মানে গৈ পেলাই তো অহালে মানে বহুত দেৰি হৈ যায়গে সেৰিয়াৰ পৰা এইটো টাউনৰ পা
অ হয়
আৰু আমাৰ ওচৰতো এইটো ধৰ হেৰি মেগামাকটো নাই হয় নাই বাঅ সেইকাৰণে মানে কি হয় আগতে আমি বিশালৰ সোমাও আমাৰ লক্ষ্য এটা মানে যিকোনো কামৰ কাৰণে গ'লো বিশালত সোমোৱাটো মানে আমাৰ ডাঙৰ লক্ষ ক্ষ্য এটা
অ গম পাইছো অ
কাৰণ বিশালৰ সোমালে এতোৰ হেই পেকেটবো যে থাকে যে
আ আ
পেকেটবোৰ ধ আমি এ যিটো বাহিৰত এ ত্ৰিশ টকা লয় তাত আমি ধৰ পঁচিশ টকা, একৈশ টকা সিমানটো দামত পোৱা যাৱ আমি মানে কাৰ্ড এটা উলিয়াইছিলো এই চুইপ কাৰ্ডখন দেখিছনে নাই
অ অ
মানে মেচিনত চুইপ কৰি যে পইচা যে দিব যে পায়ে
অ
এই সেইখনৰ মানে টেক্সটো মানে নেকাতে গম পাওঁ নাই আমি এতিয়া ধৰ কিবা এটা বস্তু যদি ঊনৈশ টকা হয়, সেইটো দাম একৈশ টকা হয়গে
অ
কিন্তু সেই কাৰ্ড খনে দি পেলাই মানে পে' কৰি যেনিবা হেৰি নহয় গতিকে আমি মানে কাৰ্ড পে কওঁ আৰু ধনী ধনীও লাগে নিজকে
সেইটো হয় বাও
কাৰণ কাৰ্ডখন চবৰে সাধাৰণতে নাথাকে তাৰাপৰা আমি সেইখন কাৰ্ডেদি ক মানে আমাৰ লক্ষ্য কি আৰু সেই কাৰ্ডখনত এতিয়া অফাৰ চলি আছিলে কি যেতিয়া আমি পঞ্চাশ টকা এড কৰো তেতিয়া পঞ্চাশ টকা এটা কো্পানীয়ে ফ্ৰী কে দিয়ে
অ
আমি যেতিয়াই অফাৰটো আহে তেতিয়াই মাৰি থওঁ ল এটা যে বিশাললৈ গ'লে এইটো এ তাত গছ ভঙা পা আমাৰ ইয়াত সৰু দোকানবোৰত সেইটো সেইটো মেচিন নাই নহয় চুইপ কৰিব পৰা মেচিনটো
অ সেইবোৰ নাই মানে গ্ৰামা দেতবোৰতহে আছে
অ সেই কাৰণে যেনিবা আমি তাতহে যাও তাতে গৈ পেলাই মানে সেই আনো তাতে মানে অফাৰবোৰ ভাল আৰু ত পেক পেকেটবোৰ কম্ব পেক আহে যে
অ গম পাই আছো অ
সেইটোৱে সেইবোৰেই আৰু
তাকে এ মানে ভালো হয় গম পাৱ নে তোৰ এতিয়া তোৰ দৰকাত ত গলি গৈ মেলি তই বস্তু খিনি ললি মানে সেহতবোৰে মানে তোৰ যিমানে কাপোৰ কি মানে কাপোৰৰ ক্ষেত্ৰত কিছুমান কোৱালিটি বহুত বেয়া থাকে দেই এইটো ক'ব লাগিব কিন্তু
কা কাপোৰ চেণ্ডেল এইবোৰ বহুত বেয়া থাকে
বহুত বেয়া থাকে কিন্তু মানে এইবোৰ ধৰি লোৱা তোক খোৱা বোৱা এতিয়া মানে তোৰ হেৰি এটা পেকেটৰ দেখিছ নে জানো তো হাড্ৰেড ৰুপিচৰ মানে নাইনটি নাইন এটা চানা টোপোলা পায় বিবিধ চানা থাকে তোৰ আলু ভোজ
কম্ব পেকতটো কথাকেটো মই কৈছো
অ
সেইটোকে কম্ব পেক বুলি কোৱা তো এতিয়া নাইণ্টি নাইনত ধৰ পাঁচ কৰি চিপছ থাকে
অ কম্ব পেকতো মইও বুজি পাইছো বাৰু গম পাইছো অ তাক
এপেকেটত তো পঁচিশ টকাকৈ নপৰে ন কিন্তু আমাৰ ইয়াত আমাৰ ইয়াত দেখোন ত্ৰিছ টকা চানা পেকেটনো কিমান থাকে তাত কিন্তু বহুত থাকে বহু বেছি কুৱানটিটিত থাকে হয় নাই ক
অ সেইটো তাৰ পিছত আকৌ এটা আছে কি গম পাও নাই বিস্কুট এটা আছে মানে দেই মানে তোৰ হেৰি বিভিন্ন মানে এনেকে ফ্লেভাৰ বোৰ থাকে তোৰ ষ্ট্ৰ'বেৰী তাপা পাইনে পোল এনেকে কিবা কিবি মানে চকলেট তেনেকে থাকে নহয়
অ
তো এ এ হেৰি দুটাততো হেৰি এইটোক লৈ ফিফ ফিফ ফৰ্টি নাইন দুটাত ফৰ্টি নাইন চাৰিটাত হাড্ৰেড নাই মানে নাইনটি নাইন ভাবচোন ভাল হয় নহয় বাৰু
হয় টো
এনে আমি দোকানত কিনিবলৈ গলে এপেটি বিস্কুটৰ দাম বিশ টকা ত্ৰিশ টকা চল্লিশ টকা
হয় হয়
তো সেইটো হিচাপতো ঠিকেই দিয়ে
একদম ঠিকে আছে তোৰ মানে কিয় এই ডাঙৰ দোকানৰ পৰা কিনিলে বস্তু অফাৰটো পাই লগতে বস্তু কোৱালিটিও পায় এই সৰু সৰু দোকানৰ বোৰৰ পৰা কিনিলে মানে দিগদাৰ এটা হয় মই নিজে অনুভৱ কৰিছো আমাৰ এতিয়া এই ইয়াতে তো চাৰিআলিতে যিবোৰ দোকানৰ বস্তু পাওঁ ন সেইবোৰতো এতিয়া যদি তেনেকুৱা মেগা মাৰ্ট পৰা যদি আনো নহয় তেতিয়া দামটোও কম হয় অফাৰো থাকে বহুত
উম-উম! সেইটো হয় বাৰু
কিন্তু কোৱালিটি কিন্তু চবতে কিন্তু ভাল নহয় দেই। আমি চেন্দেল লৈছিলো মোৰ লগৰ তাৰ কাৰণে মানে আমি কি হয় চেন্দেল চালো হা তাতে। চেন্দেলযোৰ দাম চাই মানে তিনিশ নিৰান্নব্বৈ টকা আছিলে সপায়।
অঁ।
তাতকে ভাল কোৱালিটিৰ চেন্দেল আমি দুশ সত্তৰ টকা দি আনিছো সেই ফুটপাথৰ দোকানৰ পৰা। একে জেগাই। সেইটো মানে বস্তুবোৰ চাওঁ তেনে কিন্তু অকণমান সাৱধান হ'ব লাগিব। ত‌ই যদি ফুটপাতত বস্তুবোৰ যদি মানে নলেজটো যদি আছে বজাৰ কৰা তেতিয়াহে তই তালৈ বজাৰ কৰি লাব লাগে। নহ'লে কিন্তু থগ খাই মৰিবি।
সেইটোৱেই কিন্তু মই কি কৰোঁ আমাৰ তোৰ যেনিবা এনেকে এই আমি এতিয়া গৰমৰ দিনত পিন্ধিবলৈ যিবোৰ যে এনেকে ধৰি লোৱা হাফ পেণ্ট কিবাকিবি যে এইবোৰ তই ধৰি তই এইবোৰ এই হেৰিয়ৰ দোকানবোৰত কিনাতকে তই এই যে হেৰি ফুটপাথত বহি থকা মানুহবোৰ যে তই সেহেঁতৰ পৰা কিনিবি চোন বহুত কম দামত পাবি চেণ্ডেলবোৰ হওক। সিহঁতৰ মানে দৰাই মেলি আনিবলৈ ভাল গ'ম পাওঁ নাই।
সেইটো আকৌ দৰাবলৈ চান্সটো আছে না।
তাৰপিছত আৰু-আৰু মানে আমি বেগ-চেগবোৰ ল‌ওঁ। বেগ-চেগ মানে এনেকে তোৰ আজিকালি কলেজলৈ নিয়া ছোৱালীবোৰে যে নিয়ে দেখিছো নে যিটো যে চাইট বেগটো যে তোত বেগ, তোত বেগটো যে
দেখিছোঁ অঁ।
অঁ তেনেকুৱা মই আৰু দোকান এখনক সুধিলো দেই এনেকে হেৰি আৰু দোকান এখনৰ তাৰপৰা মই সুধিলো কৈ যে চাৰে তিনিশ ক'লে। তাৰ পিছত মই হেৰিয়ৰ এই হিৰডিলা ফ্ৰণ্টত এনেকে গোটেই হেৰিবোৰ নবহে জানো?
বহে অঁ। ফ্ৰণ্টত গোটেই লাইন-লাইনকে চেণ্ডেল, বেগ কিবাকিবি গোটেইখিনি
অঁ! তাৰপিছত মই সুধিলো গে তাৰ পৰা মানুহটোৱে ক'লে তিনিশ টকা। তাৰ মই বোলো সেইত তিনিশ টকা আপুনি বোলে তিনিশ টকাত কেনেকৈ সেই ইমান দাম কৈছে। আমি বজাৰত আকৌ হেৰি ডেৰশ, আঢ়ৈশতে অ দেৰশ টকাতে লৈ থাকো। আপুনি ডেৰশ টকা মানত দিয়ক গৈছে নিদো-নিদ টো ভন্টি দিব না অ! তেনেকে কলে তিনিবাৰ মান কৈ বোলো হ'ব দিয়া ৰাখি থক আউ আমি যাওঁগে বুলি কৈ দে হ'ব লৈ যোৱা আৰু তোমালোকনো‌ কিনো মুখ চলাম। সেই বুলি কয় সেই চাৰে তিনিশ টকা বস্তু ততো ডেৰশ টকাত পাইছো তই ভাব চোন।
এইবোৰে সেই মানে তোৰ হেৰিবোৰকে এইটো কি বোলে কয় এনেকুৱা দোকানেই হওক বা মেগা বাট বকে মানে ফিক্স প্ৰাইচ থাকে সিহঁতে একদম নিদিয়ে। এৰিয়ে দিব মন নকৰে আৰু সেইটোও হয় না সিহঁতেও এটা হ'লচেল প্ৰাইজত আনে। সেইটো দিবলৈ মন নকৰে কিন্তু ফুটপাথত যিখিনি মানুহ আহে। ত আকৌ চব কোৱালিটি ভাল বুলি ক'ব নোৱাৰ গম পাৱ নাই ফুত ফাটত থকাখিনি।
চব কোৱালিটি ভাল নহয় বাৰু হয়।
কিছুমান মানে ছেকেণ্ড ক্লাছৰ বস্তু লৈ আহে ধৰ এতিয়া অৰিজিনেল, ডুপ্লিকেট তেনেকা বস্তু থাকে না। একে-একে দেখিবলৈ একে-একে কিন্তু কোৱালিটিটো বেয়া কিন্তু কৰবাখিনিত তাৰ পৰা ইউজ কৰা ভাল কাৰণ এতিয়াতো চেন্দেল জনিবা ঘৰত পিন্ধিবলৈতো ইমান কঠিন চেন্দেল নালাগে ন। ইমান টান চেন্দেল নালাগে। ত নৰ্মেল চেন্দেলকে পিন্ধিব পাৰি সেই তেনেকুৱা‌ বস্তু লৈ পেলাই ভাল তাৰ পৰা লৰাটো ভাল আৰু সিহঁতৰটো বিজনেছ চলিব লাগিব।
সেইটোৱে কিন্তু এই কিছুমান মানুহক পইচা দিবই মন নাযায় মানে।
অ হয় হয়।
কিন্তু মানে সেই এ কিছুমান মানে তোৰ ধৰি ল ব্য ব্যৱহাৰ প মানে ব্যৱহাৰ ভাল নকৰে চাবিচোন?
অ কিছুমান দোকানীয়ে চবতে সেইটো আছে আৰু। কিছুমান দোকানী মানে একেবাৰে এ মানে ৰেচপেক্টটো ৰেচপেক্টটো নাথাকে, সিহঁতে নকৰে ভালকে মানুহবোৰক ৰেচপেক।
আৰু তেহেতি - তেহেতি লাগিলে হেৰি নেবেচিবই বস্তুটো।
অ কিন্তু এই
ধোৱে দিবগে ন। অ অ, ধুৱে দি